হেল্ল'।
হয়, শুনিছেনে আপুনি?
অ', অ', হয়, শুনিছো।
পোন প্ৰথমে আপোনাক, এ সুপ্ৰভাত জনালো।
হয়, হয়।
আহ, আপোনাক মই কিছুমান বিষয়ৰ বিষয়ে জানিবলৈ আপোনাক ফোন কৰিলো, আপুনি কথা পাতিব পাৰিবনে?
হয়, হয়, বৰ্তমান পাৰো পাৰিম।
হয়, ধন্যবাদ আহ আপোনাৰ ঠাইয়ত, আপোনাৰ এলেকাত বা আপোনাৰ জাগা খিনিত অঞ্চলত
অ'।
অ', আপোনাৰ এতিয়া কি বুলি কয়, গ্ৰীষ্ম কাল চলি আছে নহয়।
হয়।
গৰম দিন চলি আছে। মানে এনেকুৱা আপোনালোকৰ এলেকাত জেগা আছে নেকি, য'ত আমাৰ এই সৰু ল'ৰা-ছোৱালী বা আন আন মানুহবোৰো যাব পাৰে, ফুৰিব যাব পাৰে বা মন্দিৰ তেনেকুৱা পিকনিক স্পট, তেনেকা পাহাৰ নদী তেনেকুৱা জা জেগা আছে নেকি ফুৰিবলৈ যোৱা, যাব পৰা? যদি আছে আপুনি অলপমান কৈ দিয়কচোন।
এইবোৰ মানে আমাৰ মানে ইমান অচৰতো নাই। অকমান দূৰত আছে যেনে নামটো ক'ব গে'লে আমি যেনে আমাৰ ডিষ্ট্ৰিকত নাই। সেইটো মই ক'ব বিচাৰিছো যে আমাৰ ডিষ্ট্ৰিক্ট পাৰ হৈ যাব লাগে যে এনেকে পাহাৰীয়া অঞ্চল ক'লে আমি যে ইণ্টাৰনেচনেল ই আহ ৰাজ্য সেইটোহে ক'ব পাৰিম যে ভূটান হয়। ভূটানত যে পাহাৰীয়া অঞ্চল হিচাপে তাতে যাব পাৰে আৰু এই ইফালেও মানে ভূটান যে পাহাৰ এইটো সীমা যে আছে সেইটোতো যাব পাৰে। নদী আছে সেইবোৰত মানে। সৰু ল'ৰা ছোৱালীবিলাক মানে যাব নিদিয়ে। এইবোৰ মানে ডাঙৰ ডাঙৰ হে যাব পাৰে সেইটো মানে ৰাস্তাটো আহ এনেকুৱা নাই যে সেইটো মানে যি ইচ্ছা মানে এইটো গেট পাছ বা কিবা-কিবি সেইবোৰ কৰিব দৰকাৰ নালাগে। এনে এনে ৰাস্তা আছে বাথো এনেকে বুলি নাম আছে তাতে মানে পাহাৰত মানে বাথৌ মন্দিৰ তেনেকুৱা আছে। আপুনি সুধিছে ন মন্দিৰ হ'লেও। তাতে মানে আমাৰ অ', আমাৰ ৰাস্তা দি যায়। সেইটো আমাৰ ৰাস্তা দি যেনে তলফালে গৈ থাকবা লাগে তাৰপিছত এনে ঠাইটো ফৰেষ্ট এৰিয়া, জংঘল এৰিয়া সেইবোৰ মানে এনেকে পাই যাব তো ৰাস্তাবিলাক ইমান ভাল নহয়। তথাপি মানে যায় আৰু মানুহে আৰু চাব বিচা বিচাৰিলে আৰু। অহ কামটো বা কৰিব নোৱাৰা তেনেকে নহয় ন। চব কৰিব পাৰা হয়। যোনটো ইচ্ছা হয় স তো তো তেনেকুৱা তেনেকে বাথৌ তাতে মন্দিৰ আছে। কোনোবাই মানে মানুহবিলা ডাঙৰ ডাঙৰ মানুহবিলাকে মানে পূজা কৰিব যায়, কিছুমানে এনে ফুৰিব যায়। তাত ততে নদী আছে। তাৰ পিছত নদীৰ পানীতো বহুত ঠাণ্ডা। এই ভূটানৰ পাহাৰৰ পৰা আহে। যোনটো আমি কয় যে গংগাৰ সাজে বুলি।
হয় হয় হয়।
অ', তাৰ পৰা মানে আহে বহুত ঠাণ্ডা আৰু বহুত ভাল চিনাৰী। মানে পাহাৰীয়া অঞ্চল ক'লে আৰু ক'ব নালাগে তাৰ দৃশ্যবিলাক। বহুত ভাল হয় অ', তাতে যোৱা হয়। এনে সেইটো মানে অ', সেইটো চিৰাং ডিষ্ট্ৰিকৰ পৰা যাব পাৰে। সেইটো। তাৰ তাৰ পিছত আৰু চিৰাং ডিষ্ট্ৰিকৰ পৰা যাব। এনেকে ভূটানৰ মানে সীমাতে আৰু এটা কালা মাটি বুলি আছে। তাতে মানে এই আ মাটি বা পাহাৰ সেইবোৰ চব কালা।
হয় হয়।
ব্লেক হয়। হয়, তাতে মানে তাতে মানে আহ সেইিবোৰ মানে সেইফালেদি ভূটানত সোমোৱা মানে ৰাস্তা আছে গেট পাছ কৰি। তেনেকুৱা যাব পাৰে অ', তাৰ তাৰ পিছতো আৰু এই চিৰাং ডিষ্ট্ৰিক্টৰ প আৰু যাব পাৰে এইটো ভূটান গেট পোৱা যায় সেইটো। এই সেই সেইটো দেও দেওশ্ৰী ফৰেষ্ট সেইটো শুনা পাইছেনে আপুনি? সেইটো ফৰেষ্ট এৰিয়া শুনা পাইছা? অ', সেইটো আমি কাজলগাঁও নহ'লে ই অ', চামথাইবাৰী সিফানেদি ইপিনেদি মানে সোমাই চান্তিপুৰ এনেকে ৰাস্তা হয় দি এইটো দেওশ্ৰী ফৰেষ্ট এৰিয়াাটো মানে বহুত দীঘল অকমান। বহুত ফৰেষ্ট এৰিয়াটো মানে বহুত দীঘল, ডাঙৰকে পাই যাব। ৰাস্তাাবোৰ ভাল। তাৰ পিছত ভূটান গেট এই কি কয় গেলেফু সেইটো পাব আৰু। ভূটানৰ গলেপু টাউন, তাতে আমি যোৱা হয়। তাতেটো আৰু সৰু ডাঙৰ চবে যাব পাৰে গেট পাছ কৰি। গেটটো আগতে মানে সৰু আছিলে সেই তাত। এতিয়া মানে বহুত ডাঙৰ। আহা-যাহা এনেকুৱা দুটা কৰি দিলে। আগতে এটাই আছিলে। এটা দি মানে সোমাব লাগে, আহিব লাগে। আৰু এতিয়াতো মানে সোমোৱা ৰাস্তাটো বেলেগ। আৰু অ', আহা ৰাস্তটো বেলেগ। তেনেকুৱা কৰি দিলে। গেটো বহুত ডাঙৰকে বনাই দিলে। এতিয়া। অ', তেনেকে আছে আমাৰ ফালে বহুত ফুৰিবলে জেগা। আৰু এনে আমাৰ মানাছ মানাস নেচনেল পাৰ্ক, এইটোতো গম পাই চবেই। অ', এইফালেদি এইটোতো দুটা ডিষ্ট্ৰিক্ট পৰে। যেনে বাক্সা আৰু চিৰাং।
হয় হয়।
অ', সেইফালেদি মানে মটন গুৰি গ'লে বাক্সা ডিষ্ট্ৰিক্ট দি সোমাব লাগে। তাৰপিছত এই ফে এইপিনে চিৰাং ডিষ্ট্ৰিক্ট দিও অ', যাব লাগে তেনেহ'লে এই পানবাৰী দি যাব লাগে। তাতেও গেট আছে বহুত ধুনীয়াকে।
উম, অ', অ'।
অ', সেইফালে দি যাব পাৰে। আৰু জিপচি সেইবোৰ চাফাৰি কৰিলে মানে আমাৰ ফালে চিৰিং ডিষ্ট্ৰিকে দি সোমালে মানে জীৱ-জন্তুবিলাক বেছিকে দেখা পায়। সিফালে মানে অ', এফালে বেছি থাকে বোলে জীৱ-জন্তুবিলাকে।
আচ্ছা আচ্ছা।
অ', আমিও গৈছো, চাইছো, দেখিছো। সেইকাৰণে ক'ব পাৰিছো।
আচ্ছা। বহুত বহুত ধন্যবাদ। বহুত নজনা কথা আপোনাৰ পৰা মই আজ জি জানিলো বা গম পালো। বহুত বহুত ধন্যবাদ আপোনালৈ।
হয় হয়, আদৰিছোঁ।
বাকী আপুনি এইবাৰ এইটো বছৰত এনে ফুৰিবলে গ'লে নে, সেইবোৰ ঠাইখিনিত আপুনি য'ত য'ত ক'লে?
অ', মই এইবাৰ বছৰত যোৱা হোৱা নাই। যোৱা বছৰত মানে গৈছো। অ', ঠাণ্ডা বতৰত গৈছো মই। এই মানে এই গৰমৰ দিনৰ কাৰণে যোৱা হোৱা নাই। এইটো মানে মানাস এনেকুৱা ৰাচ ৰাষ্ট্ৰীয় কিবা উদ্যান সেইবিলাক সেইবিলাকত মানে ফুৰিলে অ', এনে কে গৰম দিনত বা বাৰিষা চিজনত মানে যাব নিদিয়ে।
অ'।
অ', মানে পানী আছে যে মানে নদী আছে ডাঙৰকে সেইবোৰ নদীৰ টো মানে বৰষুণ পৰিলে ডাঙৰ হৈ যায়। তাৰ পিছত জীৱ-জন্তুবোৰ বোলে এইফালে অকনমান সন্মুখত আহে। তাৰ বোলে তাৰপিছত দিগদাৰ মানে কৰি দিয়ে। মানুহে জিপচি চাপাৰি কৰিলে দিগদাৰ কৰি দিয়ে। তাৰপিছত এ বাই চান্সৰ কাৰণে ভয় লগা সেইটো। এটা কৰিলে সেইটোত আমাৰ মানে সিহঁতৰো দফ নহ'ব। আমাৰহে দগ হ'ব। কাৰণ আমি গৈছো। অ', সেইটো কাৰণে মানে এ এতিয়া মানে যোৱাতটো মানে এলাও নাই, বন্ধ আছে এতিয়া। তাৰপিছত ঠাণ্ডা বতৰত যেনে জানুৱাৰী, ফেব্ৰুৱাৰীৰ পৰা
হয়, হয়।
মাৰ্চ, এপ্ৰিল তেনেকে যাব পাৰে। আৰু অক্টোবৰ, নৱেম্বৰ সেইটো মাহত যাব পাৰে আৰামছে, তাৰপিছত আৰু এ মানে এপ্ৰিল মাহ মাৰ্চ এপ্ৰিল মাহত গ'লেতো বহুত ভাল, দৃশ্যবলাক বহুত ভাল চিনাৰী বিলাক গ্ৰীণী-গ্ৰীণী তেনেকুৱা এটা মানে আহ, বহুত ভাল অনুভৱ হয় আৰু। চিনাৰিবোৰ দেখিলে অ', গছ গছনি অ' অ', হয়, হয়, গছ-গছনিবোৰ বহুত মানে পাত নতুন নতুনকে দি দিয়ে না।
হয়, হয়।
উম, বহুত ভাল গ্ৰীণ, এনেকুৱা এটা আহ দৃশ্য আহে আৰু।
হয়, হয়।
অ'।
আৰু বহাগী সময়তো আমাৰ, সম্পূৰ্ণ আমাৰ প্ৰকৃতিয়ে সলনি হৈ যায়।
হয়, হয়, তাতে যোনে আমাক গাইডেন্স দিয়ে, সি মানাস তেনেকুৱা বা আহ এনেকা ৰাষ্ট্ৰীয় উদ্যানত মানে এনেকে বতলৰত আহিব কয় আৰু, যোনটো মানে তেতিয়া হলেতো আৰু মান আমিতো মানে ফটো সেইবোৰ লোৱা হয় নহ, তেতিয়া মানে বহুত ভাল পিকচাৰবোৰ আহে বুলি মানে অ', তামি মানে এডভাইচ দিয়ে আৰু চাজেষ্ট দিয়ে, তেনেকে সময়ত আহিবা। তেনেকে বুলি অ', আগতে গৈছিলো, এতিয়া মানে এইবাৰ ত যোৱা হোৱা নাই।
আহ, মইও কেতিয়াবা আপুনি কোৱা জাগাত সেই যাব কেতিয়াবা পাৰিলে, সময় সুবিধা মিলিলে মযইও যাব লাগিব, চাই আহিব লাগিব আ ইমান খিনি ধুনীয়া জেগা মই চাব পোৱা নাই, আৰু এই জী-জন্তু বৰ কাষৰ পৰা দেখা নাই আজিলৈক
অ', অ'।
সেইকাৰণেই, কেতিয়াবা এনেকৈ ফুৰিব যাব লাগিব।
অ', অ'।
বহুত বহুত ধন্যবাদ, আপুনি ইমান খিনি কথা মোক জনোৱালে। মইতো গমেই পোৱা নাছিলো, আপোনালোকৰ ফালে যে তাত ইমান ধুনীয়া ধুনীয়া প্ৰকৃতিৰে সৌন্দৰ্য ভৰি আছে।
অ', হয়, এইটোতো মানে এই কি কয়, আহ মই যে কৈছিলো নহয় আহ কালামাটি বুলি
হয়, হয়।
অ', কালামাটিত মানে সেইটো, আহ পাহাৰৰ মানে পিকচাৰটো অকমান বেলেগ। মানে পাহাৰৰ চাৰ মানে হয়, অ', বহুত জাগাতে মানে পাহাৰ আছে। তাৰ পিছত, তাতে মানে এনেকুৱা অ', আমাৰ যি বড়ো-বড়ো জনগোষ্ঠীৰ এটা মাফলাৰ আছে না, যাক আমি কয় আৰনাই, সেইটো মানে তাতে আৰনাই পাহাৰ আছে আৰু আৰনায়ত টো অ', ফুলটোত তুলে নহয়। পাহাৰৰ চাইড চাইডত, অ' ডিজাইন টো হয়, ইটো মানে একেই আছে তাতে অ'। সেইটো বেলেগ ধৰণৰ এটা, পাহাৰটো মানে এনে গছ গছনি আৰু ওঘ পা তেনেকুৱা হয়, কিন্তু তাতে তেনেকুৱা নহয়। অকনমান বেলেগ, আপুনি এবাৰ আহিব তাৰপিছত দেখি যাব তো সেইটো চিমিলাৰটো পাই যাব আৰু। যোনতো আৰণায়ত অ', ফুলটো মানে অহ লগাই দিয়ে সেইটোৱে আৰু একেই।
নিশ্চয় নিশ্চয়। মই যাব ইবিলাক চেষ্টা কৰিম। বহুত বহুত ধন্যবাদ। আপুনি যে ইমানখিনি কথা মোক জনোৱালে। মই সেইবোৰ জনাই নাছিলো। নাজানিছিলে যে আৰনাই আগৰ টো ক'ত আছে কি আৰু কেনেকুৱা হেৰি হ'ল
অ'।
সেনেকুৱা মই জনাই নাছিলো। আজি গম পালো আপোনাৰ পৰা। দিয়ক সময় পালে কেতিয়াবা নিশ্চয় যাম। বহুত বহুত ধন্যবাদ আপোনালৈ। এতিয়া আমাৰ সময়টো হ'ল। সেইকাৰণে বহুত বহুত ধন্যবাদ।
অ', ধন্যবাদ আপোনাক।
অহ।